হেল্ল'
হেল্ল'
অ কি কৰিছ অ শুনি আছো কি কৰিছ?
মই এনে আছো। আপুনি কি কৰিছে?
এ এনে বহি আছো। ভাত পানী খোৱা হল?
ভাত পানী খোৱা নাই ৰব ৰাতিপুৱা অলপ চাহ খালো তাকে খালো চাহ ব্ৰেড এনেকুৱা খালো।
অ অ এনে খবৰ ভাল নহয়
খবৰ ভাল খবৰ ভাল। আপোনাৰ?
অ মোৰো ভাল দে। এতিয়া কি কৰি আছা?
এতিয়া এনে বহি আছো ৰ'ব। আপুনি?
অ মই এনে বহি আছো পাৰ্চেল এটা অহা কথা আছে। স পাৰ্চেলটো কাৰণে মানে বহি আছো আহিব মানে পাৰ্চেলটো ফোন কৰিছিলে।
অনলাইনত অৰ্ডাৰ দিছিল ন?
অনলাইন দিছিলো তোমাক ফিলিপকাৰ্টৰ পৰা।
হয় হয় হয় আজিকালি অনলাইন উম, ন- মানে অ'- অনলাইনৰ পৰা বস্তু ল'লে টাইমো বহুত ব- বাচি যায়, হয়নে?
অ'। মানে কি জানা? এতিয়া ইমান গৰম আৰু তুমি ল'ৰা-ছোৱালী লৈ বস্তু এটা কিনিব যোৱাতকে, ঘৰতে যদি কোনোবাই আহি দিয়েহি সেইটো নিচিনা আৰু মানে কি ভাল কাম হ'ব পাৰে। তোমাৰটো টাই- টাইমো বাচি গ'ল, কষ্টও নহলে। সেইবিলাক মানে গৰমত ওলাই কৰি যায়। দোকান এখনৰ পৰা কিবা এটা কিনা মানে আজিকালি এলাহ অ'। এলাহ লাগে না, আজিকালি এইবিলাক ওলাই কৰি যাবলৈ। এতিয়া ধুনীয়াকৈ তুমি ঘৰতে ধু নীয়াকে অৰ্ডাৰটো- অ'- অৰ্ডাৰটো দিয়া, ধুনীয়াকে ঘৰত আহি দিবহি। কথাই খতম হৈ যায়। তুমি দিয়া নে পিছে অনলাইনত অৰ্ডাৰ?
মই দিয়ে থাকোঁ বাৰু অনলাইনত অৰ্ডাৰ। কি- কিছুমান বস্তুৱে দিওঁ মই, যেনেকুৱা আপোনাৰ অ' পাৰফিউম ধৰক, তাৰপিছত কাপোৰ ধৰক। আৰু কিছুমান বস্তু আছে অ'- অনলাইনৰ পৰা মানে দিলেও বহুত সাৱধান হ'ব লাগে মানে। যেনেকুৱা আপোনাৰ ইলেক্ট্ৰিকেল বস্তু যেনেকে ঘড়ী, মোবাইল এইবিলাক ক মানে দিবৰ কাৰণে ভাবিব লাগে বহুত, দিয়াৰ আগত।
অ' মানে সেইটো হয়। তোমাৰ মানে কি জানা? কিছুমান বস্তু দিব নালাগে। তুমি দিব পাৰা, যেনেকে কাপোৰ-কানি দিব পাৰা, অলপ ৰাফ ইউছ কৰিবলৈ যিবিলাক তুমি ঘৰত যদি ব্যৱহাৰ কৰা কাপোৰ-কানিখিনি সেইখিনি তুমি দিব পাৰা। ইমান কিন্তু বহুত দামী কাপোৰ বিলাক দিওঁ লাভ নাই। কা কি বা আহে? কি কৰে? হয় নে নহয়? তুমি অলপ কম- কম দামৰ কাপোৰ তুমি ধুনীয়াকে দিব পাৰা। তুমি বোলে কম- যিখিনি মই তেনেকে দিওঁ অলপ। চেণ্ডেল দিওঁ। মই কিন্তু চেণ্ডেল বা কাপোৰত এতিয়ালৈ ইমান প্ৰব্লেম পোৱা নাই। কাৰণ মই বেছি দামৰ নিদিও দে। কা কেতিয়াবা ভয়ো লাগে, কিবা ঠগ খাওঁ নেকি বুলি।
হয় - হয়। ব- বহুতে খাইছেও ঠগ।
অ' বহুতে খাইছে, বহুতে খায়। ‌ বিশেষকে তুমি কি কোৱা নিচিনা ইলেক্ট্ৰিক বস্তুবিলাক দিব নালাগে। বা তোমাৰ উম- এইবিলাক পাৰফিউম এ- পাৰ ফিউম দিব পাৰা, কাপোৰ দিব পাৰা, চেন্ডেল দিব পাৰা। সেইখিনিত কিন্তু এতিয়ালৈ ইমান প্ৰব্লেম হোৱা নাই।
ক্ৰীমো দিব পাৰে, মানে ক্ৰীম
অ' ক্ৰীম দিব পাৰা, অ' ক্ৰীম, পাউদাৰ এই বিলাক দিব পাৰি। এতিয়া কিমান এপছ ওলাইছে, হয় নে নহয়? তুমি মানে চবে- বহুতে মানে বেয়া কৰিব নিবিচাৰে, কাৰণ এবাৰ বেয়া কৰাৰ পিছতে কাষ্টমা মাৰতো নাইকিয়া হৈ যাব ন'।
হয় - হয় বৌ।
এ অনলাইনেও মানে ভাল বস্তুৱে দিয়ে। কাৰণ তোমাৰ সিহঁতৰো সেইটো এটা বিজনেছ, নহয় জানো? এবাৰ - দুবাৰ বেয়া বস্তু, অ' বেয়া বস্তু অ হাৰ লগতে তোমাৰ সিহঁতৰ মাৰ্কেটিঙটো বেয়া হৈ
হয় - হয় - হয়। মই মানে ভাবো অনলাইন নত মানে ভালোটোও আছে, বেয়াটোও আছে। বেয়াটো কি মানে বস্তুটো আ- আ- আমি চাই মা- মানে চকু দি চাব পাৰোঁ। টাচ কৰি মানে ল'ব নোৱাৰোঁ, মানে বস্তুটো কেনে কুৱালিটি অহাৰ পিছ ছতহে গম পাওঁ।
অ' সেইটোৱে, সেইটো কথা। সেইটো এটা বে- সেইটো এটা ব তুমি এতিয়া অ' যদি দোকানত কিনিব যোৱা, তুমি নিজৰ হাতেৰে চুই পলাই, চাই পলাই, চ কুৱে চাই যিটো বস্তু আনিবা ন', সেইটো এটা মনৰ সন্তুষ্টি এটা বেলেগ বস্তু কিন্তু তুমাৰ অনলাইনৰ বস্তুতটো নহালে তুমি মানে ভাবি থাকিবা কি বা আহে কেনেকুৱা বা আহে ভালহে আহে নে বেয়াহে আহে সেইটো এটা কথা
হয় হয়
কিন্তু সেইযটো টামটো বাছে তোমাৰ এতিয়া কথাটো কৈছো মই ল'ৰা ছোৱালীলৈ ঘপকে মোক কিবাটা হ'লে মই ওলাই য নোৱাৰো এতিয়াটো মই অনলাইনতে দিওঁ অ কি সেইবিলাক চব বস্তুৱয়ে দিয়াচোন এনেও তুমি ভাবিবা যি কোনো বস্তুৱে দুটা চাইড থাকে এটা বেয়া এটা ভাল হয় নে নহয় তেনেকুৱাই কথা দুটা থাকে ই এতিয়া তোমাৰ কথাতটো কৈছো এতিয়া আজিকালি কি হৈছে জানা অফলাইনৰ মানে অফলাইন খিনি মানে দোকানৰ খিনি মানুহ বিলাক বিজনেচটো বেয়া হৈ গৈছেগে
এটাদ অ হয়
উম
অ এয়া হৈছে অ অল এয়া হৈছে তাতকে গ ভলেও খুম ন
অ ডিচকাউন্ট দিয়া উম
তাকে মই ভাবো যে মানে
অ কোৱা কোৱা তুমি কোৱা তোমাৰ নেট ৱৰ্কটো অলপ বেয়া নিচিনা লাগিছে মানে মাততো অহা নহাকে আহিছে নেকি অকনমান
হা নেটৱৰ্ক বেয়া চাগে নেটৱৰ্ক অলপ বেয়া চাগে আই আহিছে নে এতিয়া মাততো
অ আহিছে এতিয়া
মানে মই ভাবো যে মানে অল অনলাইন মাৰ্কেটৰ মানে এটাই ভাল যে আমি ঘৰত তাতে বহি চব বস্তু পাওঁ যি খোৱা বস্তু লাগে যি লাগে পাওঁ কোনটো বেয়া এইটো অ হয় বেয়া এইটোয়ে যে আমি বস্তু চুব নোৱাৰো বা বস্তু বস্তুটো টিভি এটাই কিনিব গলো অনলাইনত টিভিটো মানে চেক কৰি ল'ব নোৱাৰো ঘৰত অহাৰ পিছতে চেক কৰিব পাৰো বেয়া আহিছে নে ভাল আহিছে
সেইটো হয় বাৰু
হয় হয় কিন্তু অফলাইনত হলে মানে আমি চব বস্তু চাই চিতি লব পাৰো কোৱালিটি কৰিব পাৰো কোনটো বস্তু কেনে
অ সেইটো হয় সেইটো সেয়া মানে আৰু কি জানা তোমাৰ এইবিলাক অনলাইনৰ যেতিয়া পৰা বিজনেচ বিলাক আৰম্ভ হৈছে তেতিয়া পৰা অফলাইন কাপোৰ হওক বা কস্মেটিক হওক তোমাৰ চেন্দেল হওক এনেকুৱা বিজনেচ বিলাক বহুত মাৰ খাই গৈছে মানে মানুহ বিলাকৰ
খাই গৈছে
মানে যিটো দোকানৰ মানুহৰ বিজনেচটো মানে সেইটো মানে এই তোমাৰ বহুত প্ৰব্লেম হৈছে মানুহ বিলাক আগৰ দৰে মানে যিটো বিজনেচ আছিলে সিহঁতৰ মানে বহুত বেয়া হৈ গৈছেগে
তাত তাত তাতে আৰু আজিকালি ব্লিংকিত ওলাইছে তাৰ পি পিছত এনেকুৱা বহুত প্লেটফৰ্ম ওলাইছে
এতিয়া তুমি চোৱা বিল্লিংকিতৰ কথাটো কৈছো অ ব্লিংকিতৰ কথা কৈছোঁ তুমি এতিয়া চাহ কন বনালা বনাই পেলাই বোলে তোমাৰ চেনী খতম হৈ গ'ল ন শেষ হ'ল চেনীকন তুমি নাই মোৰ চেনি আনি এই তুমি যদি বিংকটত দিয়া তোমাৰ দুই মিনিট দুই মিনিট। তোমাৰ বিল্লিংকিত আহি হাজিৰ হৈ যাব। এতিয়া সেই সুবিধাটো যে ইমান সুবিধা দিছে। সেই সুবিধাতো মানুহে লবই দিয়াচোন হয় নে নহয়?
লবইটো
উম তোমাৰ যদি একেটা দামতে তোমাক কোনো অ' তোমাক কি জানা একেটা দামতে কোনোবাই যদি ঘৰতে আহি তোমাক দুই দুই মিনিটত দি দিয়েহি চবে সেইটো কামেই কৰিব নিজৰ সুবিধাটো চাইছে আৰু আজিকালি মানুহৰ তোমাৰ সময় নোহোৱা হৈছে। ছে ন
হয় হয় হয়। এতিয়া কোনটো চাব গলে মানে অফলাইন যিবিলাক গেলামাল ষ্টৰ আছে। এইবিলাকৰো মানে অলপ হ'লেও চেল কমিছে।
কমিছে কমিছে মানে কাপোৰ, চেণ্ডেল বিলাকৰ কচমেটিকৰ আগৰ আগতে কমিলে যেতিয়া পৰা মিছো ফ্লিপকাৰ্ট ওলাই এতিয়া ব্লিক কিট ওলোৱা পা মানে এই যিবিলাক গেলামালৰ দোকান সেইবিলাকো কমি গৈছে কিন্তু
হয় গেলামালৰ দোকান তাৰপিছত আ চব্জিও পায় ন ব্লিংকীটত আজিকালি!
অ' চব্জিও পায় চব্জিও পায়।
তাৰছ এইবিলাক অলপ অলপ কমিছে যেন মই ভাবো। মানে চেলটো অলপ
অ' ভাই নাই কমিব তুমি দিয়া তুমি চব বস্তুৱে কমিব। কাৰণ তোমাৰ চোৱা আজিকালি মানুহে তুমি এতিয়া কিবা এটা কাম কৰি আছা ন
হয়।
মানুহে আজিকালি তোমাৰ ৱৰ্ক ফ্ৰম হোম বহুত মানুহে কাম এটা কৰি আছে। তুমি আজি মতা মানুহ এজনে বোলে বজাৰতো কৰিব যাব পৰা নাই কাম কৰি আছা তুমি যদি ব্ৰিইংকিতত বোলে অৰ্ডাৰটো দিয়া বস্তু এটা খতম হ হয় ঘৰতে আহি দি যাব। তুমি তেতিয়া দোকানলৈ নিজে গুচি নোযোৱা।
হয়।
ক'ত দোকানলৈ যাবা ঘৰতে আহি দিব যেতিয়া অৰ্ডাৰটো দিলেই হ'ল।
তাকেইতো মানে মানে অনলাইন। অনলাইন মাৰ্কেটিঙৰ পৰা মানে আমি বহুত নিজৰ সময় হয় ব্ব
অ' সময় বচাব পাৰি বচাব পাৰি। অ' সময় বহুত বাচি যায় তোমাৰ। বাচি যায় বাচি যায় কাৰণ তুমি তাত এতিয়া তোমাৰ আলু কেইটামান লগা হ'ল তুমি তাত গৈ পেলাই দোকানত আলু কেইটা বাচি কৰি অনালে তোমাৰ কি সময় গ'ল কিন্তু সিহঁতে তোমাক সেইটো বাছি কৰি ফ্ৰেচ বস্তুটো দি পঠাব। উম দহ মিনিটত আলু বাচি দে আৰু দোকান এখনত গৈ কাচ তোমাৰ যেতিয়া কেতিয়াবা বেছি থাকিব গ্ৰাহক বোলে আজি নাই বহুত বেছি আছে। তুমি তাত গৈতো ৰৈয়ো থাকিব। লাগিব কিন্তু ইয়াতো সেইটো বস্তু নহয় ন। বহুত সময় বাচি যায় মানে। তুমি এটা আলুকেইটা আলু এক কেজি আনিব যাওঁতে তুমি কম চে কম কেতিয়াবা আধা ঘণ্টা পঞ্চল্লিশ মিনিটো লাগিব পাৰে কিন্তু ইয়াত দুই মিনিটত তোমাক আহি দি ঘৰত দি থৈ যাব আহি।
কিন্তু অনলাইন অৰ্কেথিগবোৰত যেনেকুৱা আজালি মাং স মাছ পোৱা যায় চ' এইবিলাক মই ভাবো নোলোৱা উচিত।
অ' ন সেইবিলাক একে খাব নালাগে। কাৰণ তোমাক এইবিলাক কেনেকুৱা বৰ্ষ মানে জেগাত থৈছে ন কিমান বা প্ৰদূষণত আছে। যে সেইবিলাকো হ'ব পাৰে মানে। মাছ মাংস খাব নোৱাৰি বাৰু দেই সেইটো সঁচা কথা।
হয় হয়।
কাৰণ মাছ মাংস এইবিলাক মানে কেনেকুৱা লেতেৰা হাতে থৈছে নে হম বাকী বস্তুবা পাৰি বাৰু। উম উম সেইটো হয় বাৰু
তাকে বাকী বস্তু
তাকে এতিয়া এতিয়া মই সেইদিনাখন এতিয়া তোমাৰ চাহ বাইছো মোৰ গাখীৰটো খতম হৈ গ' মই ব্লিংকিটত অৰ্ডাৰ দিলো এইফালে এ তোমাৰ পানী উতলিবই পৰা নাই গাখীৰ আহি পালেই আহিয়ে গ'ল কেতিয়া মোৰ এতিয়া ভাবাচোন মই পাহৰিলো গাখীৰ আছে নে নাই এতিয়া তৎক্ষণাত দিলো লগতে পালেহি কিমান এটা ভালো হ'ল এতিয়া মইতো সদায় কেনেকুৱা হ'লে বিংকিটতে অৰ্ডাৰটো দিম কাৰণ মোৰ সুবিধা হৈছে
এতিয়া যদি আপুনি চাপজ দোকানত যাব লগা হলে পানী উতলাটো মানে গেছতটো বন্ধ কৰি দোকানত যাব লাগিল হয় তেতিয়া টাইম টো বেছি লাগিল হয় দোকানৰ পৰা আনিম গেছ জ্বলাম বনাম টাইম টো বেছি লাগিলে হয়
সেইটয়ে কথা মানে কি অনলাইনে তোমাৰ উপকাৰো কৰিছে কেতিয়াবা কিন্তু তোমাৰ কিবা কাৰণত কিবা বস্তু বস্তু যদি বেয়া আহি অপকাৰো কৰিছে অপকাৰ বেছি মানে এই দোকানী বিলাকক কৰিছে গম পাইছা তেওঁলোকৰ বিজনেচটো বেয়া হৈ গৈছে যে
চব বস্তুৰে সুবিধা অসুবিধা আছে দিয়কচোন
অ আছে সেইটোৱে দিয়া হ'ব দিয়া নহ'লে মোৰ মানে পাৰ্চেলটোৰ কাৰণে ফোন কৰিছে দেই
টাইম বচাই বহুত হা ঠিক
মোৰ মানে অ পাৰ্চেলটো আহিছে যে ফোন কৰিছে
ঠিক আছে ঠিক আছে ৰাখিছো হা অ অ ৰাখিছো